হয়, নমস্কাৰ।
হয়, নমস্কাৰ।
হয়, কওঁকচোন।
অ', মই অলপ আপোনাৰ লগত এটা বিষয় লৈ কথা পাতিলোঁ হয়।
হয়।
আৰু সেইটো বিষয়ত টো হৈছে আমাৰ প্ৰদূষণ। হয় না?
হয়, হয়।
হয়, আপুনি অলপ সময় দিব পাৰিব নেকি? এই বিষয়ে কথা পাত পাতিবলে, হয়। ত' ঠিক আছে। ধা আমাৰ প্ৰদূষণটো কেনেকৈ আমাৰ-আ আমাৰ পৃথিৱীখন কেনেকৈ প্ৰদূষিত টো হৈ আছে, বা আমাৰ বায়ুমণ্ডল বা আমাৰ মাটি, পানী বা জলবায়ু, এইবিলাক কেনেকে প্ৰদূষিত হৈ আছে ইয়াৰ বিষয়ে অলপ ক'ব নেকি আপুনি?
হয়, এতিয়া ক'বলৈ গ'লে প্ৰদূষণটো বহুত ধৰণৰ থাকে। কে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ। শব্দ প্ৰদূষণ, মাটি প্ৰদূষণ। এতিয়া ক'ব গ'লে আমাৰ এতিয়া বৰ্তমান অতি গুৰুত্বপূৰ্ণ হৈ আছে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ। আৰু মাটি প্ৰদূষনো হৈ আছে বাৰু। কিন্তু বায়ু প্ৰদূষণ আমাৰ অতি দ্ৰুত গতিত বাঢ়ি-বাঢ়িবলৈ দেখা গৈছে।
হয়, নিশ্চয়।
তেনেকে আমাৰ বহু ধৰণৰ নতুন নতুন ইণ্ডাষ্ট্ৰি, কল কাৰখানা আদি প্ৰস্তুত হৈছে। আৰু বিভিন্ন ধৰণৰ গাড়ী মটৰ, অসংখ্য বাঢ়ি গৈছে সংখ্যা। ত' সেইবোৰৰ ফলত বায়ু প্ৰদূষণ বিভিন্ন ধৰণে হৈ আছে। যাৰ ফলত আমি দেখা পাওঁ যে আমাৰ বৰষুণৰ অভাৱ হৈছে। উশাহ নিশাহত কষ্ট হৈ গৈছে মানুহৰ। বহু মানুহৰ লাং কেঞ্চাৰ হাওফাওত ফুটা, আদিৰ বেমাৰৰ সেয়া হৈছে। আৰু আনকি সৰু লৰা ছোৱালীৰ জন্মক পাই কেচুৱা, তেওঁলোকৰো এই হাউফাওৰ বেমাৰ আদি দেখাবলৈ গৈছে আৰু আমি, বায়ু প্ৰদূৰষণৰ ফলত, আনহাতে এইফালে পানীও প্ৰদূষণ, প্ৰদূষিত হৈছে, বিভিন্ন ধৰণৰ এই কল কাৰখানাৰাৰ বেয়া বেক্টেৰিয়া, কেমিকেল। আদি পানীত গৈছে আৰু বিভিন্ন প্লাচ ট্ৰিক, মা আমাৰ মানুহৰো বহু ধৰণৰ দোষ আছে। প্লাষ্টিক এইবোৰ পানীত দলিয়াই দিয়া হয়, জাবৰ জোথৰ বোৰ পানীত দলিয়াই দিয়া হয়। যাৰফলত পানী বহুত প্ৰদূষিত হৈছে, আমি বিশুদ পানী এতিয়া বৰ্তমান সময়ত বহু অভাৱ হৈ গৈছে।
হয়।
আগতে যেনেকে মানুহে পানী একো ফিল্টাৰ নকৰাকৈ, একো নকৰাকৈ, গ্ৰহণ কৰিব পৰা গৈছিল। পুখুৰীয়েই হওঁক নদীৰ পৰা, আজিকালি সেইবোৰ আমি বহু ধৰণৰ নতুন নতুন একাগাৰ্ড বা বহু বাৰ ফিল্টাৰ কৰিহে খাব লগা হয়।
হয়।
সেইবাবে আমি বিভিন্ন ধৰণৰ দাম দি, মানুহে পানী কিনিবলৈ ধৰিছে আজিকালি। যাতে আমি বিশুদ্ধ পানী খাব পাৰো।
হয়।
আৰু তাৰফলত মাটিও বহুত ধৰণৰ প্ৰদূষিত হৈছে।
হয়।
বিভিন্ন ধৰণৰ খেতি বাতিৰ আজিকালি ৰাসায়নিক সাৰ, কেমিকেলযুক্ত সাৰ আদি ব্যৱহাৰ কৰা যায়। যাৰ ফলত মা-মাটিৰ যোনটো প্ৰাকৃতিক মাটিৰ ক্ষমতা, সেইটো কমি যায়। আৰু তাৰফলত বিভিন্ন, এবাৰ দুবাৰ খেতি কৰাৰ পিছত তিনি নম্বৰ বাৰ বা তাৰ পৰ্যায়ৰ খেতিবোৰত ইমান ভাল ফল দেখা নাযায়। যিহেতু মাটিখিনি ধ্বংস কৰি দিয়ে সি। ৰাসায়নিকযুক্ত সাৰ বোৰে আৰু বৰ্তমান তেনেকে আমাক যোনবোৰ তাৰ পৰা হোৱা, খেতিৰ শাক পাচলি আমি খাদ্য গ্ৰহণ কৰো। সেইবোৰো আমাৰ বিভিন্ন ধৰণৰ ক্ষতি সাৱ্যস্ত কৰে দেহত। সেইকাৰণে মই ভাবোঁ প্ৰদূষণ টো বৰ্তমান সময়ত অতিকে গুৰুত্বপূৰ্ণ এটা আহ দুৰ্যোগ হৈ পৰিছে। প্ৰাকৃতিক দুৰ্যোগতকৈ আমাৰ প্ৰদূষণটোহে বেছি আমাৰ গুৰুত্ব গুৰুত্ব দিব লগা হৈ পৰিছে, আগতে আপোনালোকে ছিল যে, মানুহ আশী নব্বৈ বছৰ জীয়াই আছিল। আজিকালি মানুহ, ষাঠি সত্তৰ বছৰত ঢুকাবলৈ লৈছে আৰু আজিকালি ত' চিকিৎসা ব্যৱস্থাও বহুত উন্নত হৈছে, হ'লেও মানুহৰ আয়ুস কমি যাই আছে, আগতে মানুহবোৰৰ চিকিৎসা ব্যৱস্থাও নাছিল, ইমান একো ঔষধ আদি গ্ৰহণ কৰাও নাছিল মানুহবোৰে। হ'লেও মানুহবোৰ আশী নব বছৰ, একো একো অসুবিধা নোহোৱাকৈ জীয়াই আছিল।
হয় হয়।
সেইবোৰ আমাৰ বহুত ধৰণৰ বেমাৰ, প্ৰদূষনৰৰ ফলতেই হয়।
হয়।
বিভিন্ন ধৰণৰ স্কিনৰ বেমাৰ, কেন্ঞ্চাৰ। আৰু বিভিন্ন ধৰণৰ। এই পানীৰ ফলত, ডায়েৰিয়া, কলেৰা আৰু জণ্ডিছ। জাতীয় বেমাৰ আমি দেখিবলৈ পোৱা যাওঁ, সেইকাৰণে আমি। কেনেকৈ প্ৰদূষণটো ৰোধ কৰো, সেইটো বহুত গুৰুত্ব দিব লাগিব, মানুহে যেতি কিয়? অলপ, ওচৰলৈ বা বজাৰ কৰিবলৈ যায়, তেতিয়া মানুহে নিজৰ বাইক খন বা চাৰি, চকীয়া গাড়ীখন ওলাই লৈ যায়। যাৰ ফলত প্ৰদূষণ আৰু বৃদ্ধি পায়, সেই মানুহৰ এজনে। যাতে সেইটো, নিজে ভাবি চিন্তি। চাইকেলখন বা গাড়ীখন, লৈ লৈ চাইকেল খন বা খোজকাঢ়ি নিজে যোৱা, যোৱাই। সেইটো ওপৰত বহু ধৰণৰ সুবিধা হয়।
হয়।
লগতে কল-কাৰাৰখান বোৰৰ এটা নিৰ্দিষ্ট সময়, বা এটা কি, এটা সেয়া ধৰি থব সময়, সোমা ধৰি থব লাগে, য সেইখিনি সময়হে অকল, তেওঁলোকে কল- কাৰখানাখন ব্যৱহাৰ কৰিব পাৰিব। তাৰ পিছৰ সময়খিনি তেওঁলোকে সেইখিনি বন্ধ কৰি ৰাখিব লাগিব।
হয়, হয়।
আৰু আনকি খেতি পথাৰবোৰতো আমিৰ ৰাসায়নিক সাৰ বাদ দি, জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব যেনেকে, কেঁচু-পলু আদিৰ পৰা উৎপাদন হোৱা সাৰ। বা, গছ গছনিৰ বা। গোবৰ আদি সাৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়া মাটি প্ৰদূষণো কম হয় আৰু পানীত। টো, মানুহে অ, এতিয়া বেয়া, অলাগতিয়াল বস্তু। বা প্লাষ্টিক বা এই কল-কাৰখানাৰ পৰা ওলোৱা বিশুদ্ধ। শুদ্ধ বস্তুবোৰ, অশুদ্ধ বস্তুবোৰ, আদি তাত নেপেলাই। যাতে আমি নদী বা ওচৰৰ পুখুৰীতটো বা। সেই ওচৰৰ, পানীৰ যোগান ধৰা। আ, আমাৰ ওচৰৰ কিবা, তেনেকুৱা ধৰণৰ পানী সংগ্ৰহৰ জাগা খিনি, আমি চাফ-চিকুণ কৰি ৰাখিব লাগিব, তেতিয়াহে আমাৰ প্ৰদূষণৰ পৰা মুক্তি পাম।
হয়, হয়।
আপুনি কি ভাবে নো, প্ৰদূষণৰ ওপৰত?
হয়, প্ৰদূষণটো মই ঠিকে আছে বাৰু, আপুনি কোৱা নিচিনাই মানে, প্ৰদূষিত হৈ আছে আমাৰ পৃথিৱীখন যেনেকৈ পানী- মাটি। বা আমাৰ জলবায়ু আৰু তাৰ উপৰিও আমাৰ। যেনেকৈ এতিয়াতো আমি, চবে মানে নিজৰ ঘৰে, ঘৰে। বা আমি টিভি চলাওঁ, ছেটেলাইট ফোন দি, চলাওঁ বা।
হয়।
আমাৰ মোবাইল ফোন চলাওঁ, ত, এই মোবাইল ফোনৰ লগে জৰিয়তে মানে, আমাৰ যেনেকৈ আ, আমাৰ মোবাইল টাৱাৰ বিলাক যে, আছে। বহুত ডাঙৰ, ডাঙৰ টাৱাৰ আছে। ত, এইবিলাকৰ। কাৰণে কি হয়, ৰেডিয়েচন হয় মানে, এটা অ, ৰেডিয়েচন এটো যোনটো ইলেক্ট্ৰমেগেটিভ ৱেভ, নিচিনাকৈ আহে মানে সেইটো, কয় আৰু। সেইটো মই অসমীয়াৰে ক'ব পৰা নাই এতিয়া বাৰু, মই ইংৰাজীতে ক'লো, ত' হা, এইটো মানে কি কৰে, আমাৰ যিবিলাক আমাৰ জোনাকী পৰুৱা আমি যে সন্ধিয়া সময়ত, আমি যে বহুত দেখা পাইছিলোঁ আগত আমি সৰুকালত। ত', এই মোবাইল টাৱাৰ বিলাক বাঢ়ি যোৱা কাৰণে মানে কি হৈছে আমাৰ জোনাকী পৰুৱাবিলাক নোহোৱা হৈ গৈছে এতিয়া। আপুনি টো দেখাই নাপাব চাগে, এতিয়া আজিকালি মানে এইটো বতৰতো বহুত জোনাকী পৰুৱা দেখা পো পোৱা আছিল আগতে।
হয়।
হয়, আছে যদিও মানে বহুত কম এতিয়া। ত' এতিয়া মই মই মোৰ মনত পৰিলেই মানে, এই মাত্ৰ মই এটা জোনাকী পৰুৱা দেখা পালো, মোৰ ৰুমলৈ আহি। মানে এটা মাত্ৰ, বাকী দেখাই নাই। ত', তাৰ উপৰিও আমাৰ যেনেকৈ ডাও কি যোনটো, আমাৰ সৰু- সৰু আমাৰ যে চৰাই থাকে। চিৰিকটি তেনেকৈ এইটো অ', এনেকৈ আমি এইটো তাও চোকা বুলি কয়, যোনটো অ', কিবা চোকা চৰাই বুলি কয়, সৰু- সৰুটো যে। হয়, আমাৰ ঘৰত যে আমাৰ খেৰত বাহ-বাহা এনেকাে লোৱা থাকা-থাক থাকা আছিলে আগতে। মই খেৰত সোমাই হে থাকে, এনেকা আছিলে ঘৰত থকা। ত' এইবিলাক আকৌ এইবিলাক চৰাইবিলাকো মানে কমি গৈছে, এইবিলাক মোবাইল টাৱাৰ বাঢ়ি যোৱাৰ কাৰণে, ৰেডিয়েচনৰ কাৰণে।
হয়।
সেইবিলাক মানে আমি দেখা পাইছো আৰু, ত' এনেকাই মানে প্ৰদূষিতো হৈ আছে ক'ব পাৰো। ত, তাৰ উপৰিও যেনেকৈ মাটি, যেনেকে প্ৰদূষণ হয় বুলি ক'লে, বিভিন্ন ধৰণৰ আমি ৰসায়নিক সাৰ আমি ব্যৱহাৰ কৰোঁ খেতিক পথাৰত সে তেতিয়াও মানে আমাৰ মাটিটো আমাৰ প্ৰদূষিত হৈ যায়। আৰু যি- টি আমি কি কৰোঁ, প্লাষ্টিকৰ ব্যৱহাৰটো বেছি কৰোঁ, আৰু প্লাষ্টিকটো আমি য'তে-ত'তে পেলাই দিওঁ, সেইটো মানে মা টিটো তেতিয়া মানে মাটিৰ তলত গ'লে এইটো পচি নাযায় আৰু ন, যোনটো আমাৰ প্লাষ্টি প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ যিকোনো বস্তুবিলাক ত, সেই মানে কি, আমাৰ প্ৰদূষিত হয় আৰু মাটিটো। আৰু তাৰ উপৰিও যিবোৰ বিভিন্ন কল- কাৰখানাৰ পৰা অহা বিষাক্ত পদাৰ্থবিলাকো মাটিত আহি লাগে মানে নদীৰ লগত বৈ আহি মানে কেতিয়াবা বানপানী হ'লে ত', মাটিত যাবয়ে হয়, বানপানীতো এনেকুৱা মিহলি যায় মানে মাটিৰ লগত। সেনেকাও মানে আমাৰ মাটিটো প্ৰদূষ- প্ৰদূষিত হৈ আছে। ত'। অ, আপোনাৰ লগত মানে এইটো কথা পাতিলো যেনেকৈ আ, আমাৰ ক'ব গ'লে, আমাৰ জলবায়ুতটো কেনেকে প্ৰদূষিত হৈ আছে বুলি কয়তো আমি ক'ব পাৰো যে, আমাৰ গাড়ী মটৰৰ পৰা ওল লোৱা যি বিষাক্ত পদাৰ্থ বা ধোৱা, এইবিলাক কাৰ্বন-ডাই-অক্সাইড কাৰ্বন-মন-অক্সাইড, এইবিলাক মানে যিকোনো পদাৰ্থবিলাক ওলায় আৰু না, ত', তাৰ উপৰিও কল-কাৰখানাৰ পৰাও ওলাই ধোৱাবিলাক, ত', আৰু আমি যোনটো প্লাষ্টিক বা কাগজ, প্লাষ্টিকৰ বস্তু আমি আমাৰ বায়ুমণ্ডলত আমি জ্বলাই দিওঁ সেই জ্বলোৱাবিলাকোতো ওপৰত যায়, ওপৰত যাই কিনে এইটো আমাৰ যোনটো আমাৰ অ'জন যোন টো লেয়াৰ হৈ আছে আমাৰ বায়ুমণ্ডলত এই অজন লেয়াৰত টো মানে এইটোও এটা ফুটা হৈ গৈছে আৰু এনেকা ক'ব পাৰি আৰু ফুটা হৈ গৈছে। বুলি ত হয় এইটোয়ে হয় আমাৰ যোনটো কল কাৰখানাৰ গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা বা
হয়।
আমাৰ অ' এইবিলাক প্লাষ্টিক জ্বলোৱাৰ পৰাই মানে এইটো অজন লেয়াৰ বিলাক আমাৰ ফুটা হৈ গৈছে য'ত নেকি অজন লেয়ৰটো আমাক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া যোনটো ৰশ্মি হয় ইয়াৰ পৰা আমাক বচায় মানে। ত' যাৰ ফলত এইটো লাগি গ'লে বহুত কাৰণ মানে ছালৰ বা স্কিন ডিজিজ এনেকুৱা হয় মানুহবিলাকৰ, আমাৰ গছ গছনিবিলাক মৰি যায়। এইবিলাক লাগে ত' এনেকুৱা হৈ আছে ত' এইবিলাক আমি ৰোধ কৰিব লাগিব এতিয়া
হয়।
কিবা এনেকুৱা পদক্ষেপ ল'ব লাগিব বা পদক্ষেপটো লোৱা আছে। তথাপিও এইটো ভালকৈ পদক্ষেপটো মানে আমি আহ মানে আমি মানা নাই বা আমি কামটো কৰা নাই মানে সেই নিচিনা আৰু। প্ৰতিটো জন সাধাৰণেও নিজে নিজে এইবিলাক কাম কৰিব লাগিব নিজে সচেতন হ'ব লাগিব ত'
হয়।
সেইকাৰণে এইবিলাক প্ৰদূষণ বাঢ়ি যোৱাৰ কাৰণেতো আমাৰ যোনটো গোলকীয় উষ্ণতাও বাঢ়ি গৈছে যাৰ আমাৰ পানীৰ পৰিমাণটো বেছি হৈ গৈ আছে।
হয়।
ঠিক আছে তেতিয়াহলে আহ আপোনাৰ আমাৰ সময় হৈ গৈছে ত' আপোনাল লগৰ কথা পাতি ভাল লাগিল।
হয় নিশ্চয় মোৰো ভাল লাগিল ধন্যবাদ।